অ' কি কৰিছা?
কি কৰিছে? অ' আছোঁ ভালেই।
অ' ভালে আছোঁ দিয়া।
অ'। ম চা
অ' চাহ-পানী খালোঁ। খাই পেলাই এয়া ভাতত লাগি আছিলোঁ। আ আজৰি হৈ লৈছোঁ আও। কাম-বন বনালোঁ মানে তোমাৰ হেৰি, শাক বনালোঁ। শাকে আলুৱে দি পেলাই ভাজিলোঁ। তাৰপা এয়া কণী আমলেট ডিম বনালোঁ সেয়া সেয়াও আমলেট কৰি দিলোঁ। দালি বনালোঁ, ভাত বহাই দিলোঁ সেয়া। দিনটো কাৰণে, অ' আই ৰাতি পুৱা টাইমটো আজৰি আও। আকৌ তোমাৰ আছে দুপৰীয়ালে। আ কৌ বনাব লাগিব।
তাকে। মই এ আৰু চাহ খাই পেলাই অকনমান বহি আছোঁ। তাৰপিছত এয়া তাত ভাতত লগা নাই। আ- মাছ কেইটামান আনিছে বনাও আৰু বনাব পৰা হোৱা নাই। আজিকালি ইমান ভূমি
অ, ভূমিকম্প হৈ থকা হৈছে এতিয়া আকৌ।
আমাৰ অসমত মানে এতিয়া হেনো বোলে বৰ মানে ৰেড লাইট এৰিয়া পৰে বুলি যে কয় মানে আমাৰ অসমলৈ মানে চান্স বহুত। হৈ আছে ভূমিকম্পৰ সেইকাৰণে কিমান ঘনাই আহে দেখিছানে নাই। অ, দুদিন এদিনৰ মূৰে-মূৰে আহিয়ে থাকে।
তাকে আকৌ এতিয়া হেৰি হৈছে নহয়, পানীও এই দিয়া বুলি কৈছে হয়নে নহয় বা।
অ, জানো এনে এতিয়া মানে কি জানা ভূমিকম্পটো সেই তাকে কৈছো আগতে এতিয়া মানে বেছি ঘনাই আহে সপ্তাহতটো এটা হ'লেও আহে। অহা, হৈছে সৰুকে হ'লেও। সৰুকে হলে হৈছে কিয় হৈছে মানে কি আৰু এতিয়া আমাৰ এইবিলাক যে আমাৰ প্লেট বিলাক থাকে বুলি কয়। এইবিলাক প্লেটৰ কিবা ইখন প্লেটে সেইখন প্লেটে ঘুহনি খাই বুলি কয় এইবিলাক ইমান ভালকে নাজানো তথাপি সেইদিনাখন আমাৰ আইতাক সুধি আছো আইতাহত যেতিয়া এই তোমাৰ কিমান আঠচল্লিশ মানে তোমাৰ চাব গলে ঊনৈশ পঞ্চাশ চনত এটা ডাঙৰ ভূমিকম্প হৈছিলে নহয় এতিয়া বোলে সেইদিনা পোন্ধৰ আগষ্ট আছিলে আমাৰ মানে যেতিয়া ভাৰত সাতচল্লিশত স্বাধীন হৈছিলে ন? তেতিয়া মানে সেইবাৰ তিন নম্বৰ বাৰ স্বাধীনতা দিৱস আছিলে সেইদিনা। তাপা ৰাতি আহিছে বোলে আমাৰ আইতাই সেইদিনাখন কৈ আছে আইতাহত সৰু- সৰু আৰু তাৰ পিছত কৈছে মনত আছে যে আমাৰ মানে সৰু মানে কিবা দহ বছৰ মান হৈছে নেকি অ, তাৰপা আই ভাত পানী খাই তেতিয়া সোনকালে মানুহ বিলাক শুই ন আগৰ দিনত তাৰ পৰা হে কৈ আছে সেইবিলাক প্ৰথম জোকাৰি দি বোলে ইমান ডাঙৰকে আহিছে তাত। পিছত ইটো পিছত সিটো আহিয়ে থাকে আহিয়ে থাকে মানুহ এনেকে বোলে ৰাতিটো শুব পৰা নাই আৰু তাৰ পিছত শুব পৰা নাই তেনেকে কাৰণি আহিয়ে থাকে তাৰপা যি - যি ভাতৰ সেনো বোলে চও বিলাক একে ওলট খাই - খাই পৰিছে তাৰ পিছত তোমাৰ যি-যি বস্তু আছে সেনেকে মানে মানুহ বিলাক গোটেই ৰাতিটো ভয়তে বহি আছে তাপা আগৰ দিনতটো কাৰেন্টৰ এইটো নাই। নাই নহয় দিয়াচোন হয় তাপা আইতাই কৈ আছে মোক শুনি আছো আৰু সেয়া কৈছে
এতিয়া কথাটো কৈছো তেতিয়া সেনেকুৱা দিনত কাৰেণ্ট নাছিলে কাৰণেহে তথাপিও মানুহ ন কিমান হাহাকাৰও হৈছিলে দিয়াচোন তেনে কে চলিছিলে।
বহুত ডাঙৰ বোলে আঠ পইণ্ট ছ মানে এৰিয়া প্রাবল্য ভূমি কম্প ৰ আমাৰ এতিয়া দুহেজাৰ মানে যিটো একে ডাঙৰকে যিটো ডাঙৰকে মানে জোকাৰণি আহিছিলে। অ, প্ৰথম যোগান সেইটো আঠ পইন্ট ছ পাবল্যৰ মানে বহুত ডাঙৰ হয় ন আমি একে দুহেজাৰ বাইশ চনত তোমাৰ মনত আছে নাই ছ কিমানত তাত যে বহুত ডাঙৰ ভূমিকম্প এটা আহিছিল যে অ, বহুত ডাঙৰ আৰু এটা আহিছিল যে আমাৰ দিনত তাতে সেইটো ভূমিকম্প এতিয়ালে ডাঙৰ হয় নে নহয় কিন্তু সেইটো আঠ পইন্ট ছ মানে তেতিয়া মানে আমাৰ অসম আৰু তিব্বত যে তিব্বত উৰ মানে ভূটান চাইতে সেইটো ভূটানৰ সেনেকে মানে দুটা এয়াত বেছি হৈছে মানে সেইখিনি সময়ত কমচেকম দুহেজাৰ মানে তিব্বত অসমতে দুহেজাৰ ওপৰ মানুহ মৰিছে দুইটা মিলি চাৰি হাজাৰ ওপৰত তিব্বত আৰু মানে অসমৰ মিলি চাৰি হাজাৰ ইমান মানুহ মৰিছে অ মৰিছে মানে মানুহ তাৰ পা বোলে তেতিয়াই বোলে আমাৰ যে ব্ৰহ্মপুত্ৰ খন যে তেতিয়াই মানে ওফন্দি বলাই উ বহুত ডাঙৰ হৈ গ'ল গে সেই জোকাৰ দি অ'সেয়েহে তেতিয়া ঊনৈশ পঞ্চাশ চনৰ যুগ আৰু এই ভূমিকম্পতে আমাৰ ব্ৰহ্মপুত্ৰ খন মানে বহুত ডাঙৰ হৈ গ'ল হৈ মানে ইয়াৰ উঠি আহিল পানী বিলাক উঠি আহিছে দ হৈ গ'ল তাৰপিছত দ তেতিয়া পৰা বোলে আমাৰ অসমত বানপানী হয় গোলা গম পাইছা হেই ঊনৈছশ পঞ্চাশ চনৰ পৰা যে অ ভূমিকম্প পিছৰ পৰা মানে অসমত ৰেগুলাৰ বোলে
হৈ আছে আৰু আকৌ তাতে তোমাৰ হেৰি নহয় কি বুলি কয় দুইহেজাৰ দুই চনতো এটা ডাঙৰ পানী আহিছিলে ন তেতিয়া ৰাস্তা ৰাস্তা বিলাক যে চিগিছিলে ন' তেতিয়াও হৈছিলে নেকি ভূমিকম্প? ক
অ ভূমিকম্পটো এনেকুৱা সময়ত বা হয় কিন্তু আহিয়ে থাকে এতিয়া আমি থ থকা এলেকাখিনিত আমাৰ এতিয়া বানপানী নোপোৱা কিন্তু যিখিনি এলেকাত হয় প্ৰত্যেক বছৰেতো হৈয়ে থাকে ন আমাৰ তাতে কোনোবা বা ডাঙৰ হলে আহে কিন্তু কিছুমান জেগা আছে য'ত মানে হৈয়ে থাকে সেই মানে আমাৰ যে বানপানী হোৱা মানে যে অসমৰ মানে বহুত কাৰণ আছে ন তাই মানে এটা কাৰণ সেই ঊনৈশ পঞ্চাশ চনৰ ভূমিকম্পৰটো মানে তাকে আহে কৈ থকা শুনিছো তাৰছত মই নিজে মানে মোবাইলত চালো আৰু তেতিয়া দিনত এতিয়া নিচিনা এই ইণ্টাৰনেট নাছিল দিয়াচোন ন বা টি ভি চি ভি ইমান নাছিল মানুহে কত হৈছে কি হৈছে নাজানে যে সেইটো বোলি কিবা মিচিমি হিলচ বুলি কয়, সেই মিচিমি হিলচ নামৰ জেগা টুকুৰাত। মানে ইয়া উৎপন্ন হৈছে আমি গম পোৱাতোৱে উম, এতিয়া মানে অৰুণাচলত আছে জেগা খিনি মানে সেইখিনি সেইখিন অ তেতিয়া অসম অৰুণাচল একে লৈকে দিয়াচোন তেতিয়া মানে উ মানে যিটো মানে য'ত মানে উৎপন্ন হয় ন সেই সেইখিনি জেগা মানে এতিয়া অৰুণাচলত পৰে, কিবা মিচিমি হিলছ নে কি বুলি
সেই যিটো প্ৰথম ধৰি লও হেৰি ভূমিকম্পটো সেই ডাঙৰ যে হৈছিলে সেই জেগাটুকুৱা
অ সেই জেগাটোকোৰা নাম মিচিনি হিলচ বুলি কয় তেতিয়া বোলে আমাৰ বোলে সোৱণ সোৱণশিৰৰি নামৰ নৈ এখন আছে নহয় শুনিছা চাগে ন সেখন নৈ হেনো কিমান ফুট তেইশ ফুট নে কিমান ফুট উচ্চতালৈ মানে উঠিছিলেগে ধৌ বিলাক উ ইমান উচ্চতালৈ উঠি একে বোলে মাথাউৰি চাথাউৰি মানে কি আৰু তেতিয়া একদম মাথাউৰি আছে নে নাই নাজানো নহয় সেই বোলে তেইশ ফুট উচ্চতা কিমান ওখ হ'ব সেই উচ্চত তাতো পানী মানে উ উঠি মানুহ বোৰে পাঁচশও বেছি মানুহ মানে উঠ
অ আৰু সেইবিলাক হেৰি নহয় গৰা খহনীয়া হয় দি গোটেই মানে জেগা বিলাকো খহায় কৰি লৈ গৈছিলে গম পালা
অ' সেই তিয়াই সেনেকে মানে নদী বিলাক মানে সেই মা ই যেতিয়া এতিয়া তুমি কথাটো কয় ভূমিকম্প ইমান ডাঙৰ আহিলে চব মাটি বিলাক বহি গ'ল বোলে। সেই নহৰ ককা এজনে কৈ আছে গোটেই মাটি বহি গৈছে জেগাতে বোলে গাত থ গৈছে পানী হেনো বোলে তোমাৰ মাটিৰ প যে পানী যে ওলাইছে কোনো পানী মানে কেইবাটাও কালাৰ ৰঙা মাটি বোকা পানী বগা পানী হেনো বোলে তাৰ পিছত কি নিচিনা ক'লা পানী পানীয়ে পানী ওলাইছে মানে
তাকে
মানে চব কালাৰৰ পানী দেখিছে হেনো আৰু মানে তোমাৰ কি কৈছ বোলে সেনেকে মাটিৰ লগতে বহি গৈছে মানুহৰ মানে গ গৰু ছাগলী কিমান মৰিছে মানে সেইবিলাক নাইপাতা নাই আৰু আৰু তেতিয়া দিনত এতিয়া নিচিনা হোৱা হয় বহুত ওলালে হয় কিন্তু তেতিয়াৰ দিনত মানে কি হয়। এইবিলাক ইমান দিয়াচোন এইবিলাক আমাৰ আজিৰ যুগৰ নিচিনা ইমান গম। পোৱা নাছিলে ন তেতিয়া ইমান উন্নত নাছিলে আমাৰ। এইবিলাক নিউজে হওক ইণ্টাৰনেট সেৱাই হওক
হয় দিয়া সেই জালা দে এসোপা।
অ আমাৰ যেনেকে আমি সজাগতা এতিয়া বৃদ্ধি কৰিলো ন' তেতিয়া মানুহ বিলাক ইমান সজাগ নাছিল।
সেইটোৱে।
সেইকাৰণে বেছি মানুহ মৰি গৈছিলে এতিয়া ভূমিকম্প হলে কি কৰিব লাগে।
এতিয়া বুজিয়ে পোৱা যায় অ। আগত চাগে শুই থাকিলেও উঠি নগৈছিলে গম পালা আগৰ মানুহ।
আহিছে বা অলপ সময় গছৰে তলত ঘৰত ভিতৰতে চাগে থাকি। ছিলে এতিয়া ভূমিকম্প আহিলে যেনেকে বোলে গধুৰ বস্তু তলত সোমাব লাগে গধুৰ বিচনা হওক, টেবুল হওক যাতে- ওপৰৰ পৰা বস্তু পৰিলেও মানুহ মৰি নাযায় বা আঘাত নহয়। অ মুকলি জেগটো মু যি-
একো নাথাকেে তেনেকুৱা জেগালৈ ওলাই যাব লাগে মাটিত ঢালাই পৰি দিব লাগে ন। এতিয়া। বোলে তেনেকোৱাই গোটেই বিলাক সেই আগত চাগে বুজি নাপাইছিলে ঘৰ ভিততে থাকে ঘৰে হেঁচা মাৰ দিলে ম
অ তেতিয়া ইমান সজাগতা নাই নহয়। এতিয়াহে মানুহ বিলাক সজাগ হ'ল যেতিয়া সেই- ভূমিকম্পৰ যে তোমাৰ- আমাৰ শেষ এতিয়া দেখি গম পাইছো ভাৰ ভাৰতো নহয় গোটেই পৃথিৱীৰ ভিতৰত নটা ডাঙৰ ভূমিকম্প- হৈছে নহয় সেইটো এটা, এটা ভূমিকম্প মানে মাটিত হোৱা ভূমিকম্প। কেতিয়াবা পাহাৰত হয় ক'ৰবাত চাগে পানীয়ে চানীয়েও হয় ন কিবা এটা হয় চাগে মাটিত হোৱা ভূমিকম্প বোলে পৃথিৱীৰ ভিতৰতে ডাঙৰ ভূমিকম্প এইটো।
অ মাটি থৈছিল মাটি থোৱা মাতকে তোমাৰ মাটিতটো ফাটি গোটেই হেৰি হৈ যাব
এ সেইবিলাকতো চবতো সোমাই কৈ গ'লে আৰু মোক শুনিবহ- হিমালয় যে পাহাৰটো যে তেতিয়াই বোলে উৎপত্তি হৈছে। এতিয়া কিম অ মই ইমান। কনফাৰ্ম কে নাজানো মানে ভালকে জনা নাই দেই এ শুনিছোহে মানে কেতিয়াবা আইটায় কোৱা পিছত মোৰ মানে আমাক- চাব মন গ'ল যে কিনো ইমান নবয়-
অ সেইটোয়ে অ নজনা কথাটো জানিব পৰা গ'লে সেইটো এটা বহুত হেৰি বুজি- পোৱা যায় ন ভাল লাগে বস্তুটো শুনিবলে। হয় দে ভূমিকম্পই মানুহ কেতিয়াবা আকৌ মাৰে বুলি ভয় হয় হোৱা হৈছেগৈ। ইমান ঘনাই আহি থাকিলে তেনেকুৱাই হ'বগে ন?
তুমি এতিয়া মানে সেইটো চাব লাগিব ক'ত- খালী ঠাই আছে তাত যাব লাগিব ঘৰৰ পৰা ওলাই বা নহ'লে বোলে উ তোমাৰ বিচনা হওক, টেবুল হওক- এনেকোৱা টাইপৰ বস্তু বিলাকৰ তলত থাকিব লাগিব তৎক্ষণা তাৰ পিছত মুকলি ঠাইলে যাব লাগে আৰু এতিয়া মানে কি কৰিব দিছে আমাৰ অসমতো বহুত মানে ইয়াত পৰি আছে যে হয় নাই। ডেডলাইন দিছে ভূমিকম্পৰ, সেইকাৰণে হেনো এৰিয়া কৰিব লাগে তোমাৰ চোৱা পানী হওক যিবিলাক পেকেট ফুট পেকেট ত ফুট অলপ হওক মানে খোৱা বস্তু যিবিলাক পেকেটু থৈ দিব পাৰে সেইবিলাক অলপ- ঘৰত মানে দিব যেনেকে বিস্কুটে হওক কিবাই হওক- যোৰ কৈ ৰাখি থব দিছে মানে। কিয় কেতিয়াবা হ'লে তুমি কব নোৱাৰিবা কেতিয়া কি হয় নে।
সেইটোৱেই।
খোৱা পানীটো সেইটো যিবিলাক অলপ বেছি ইমপ মানে লাগতি তেওঁৰ বস্তুবিলাক সেইবিলাক বস্তু থইদিব আৰু-
সেইয়াই।
মানে বহুত সজাগ হ'ব
লাগে লাগে আজিকালি সজাগ নহলে দিগদাৰ। এতিয়া হৈ যোৱা হ'ব নে।
অ নহয় মানে- কি জানা যিকোনো বস্তুৱে আজিকালি সজাগ হ'ব লাগিব ন, তুমি নিজক হওক। ঘৰখনৰ বিষয়ে সেইবিলাক বা ল'ৰা ছোৱালী ছোৱালীকো তুমি শিকাব লাগিব যে, এনেকে হ'লে এনেকে, ভূমিকম্প আহিলে দৌৰিব নালাগে তৎক্ষণা
পাৰি হয় আকৌ নিজে নজনা- নজনাৰ কথাটো জনা গৈছে কথাটো কৈছোঁ তাকে
সেই ভূমিকম্পৰ পৰা তেতিয়া মানুহ বিলাক সজাগ নাছিল কাৰণে বহুত মানুহ মৰি গ'ল ন তেতিয়া মান এতিয়া মানুহ সজাগ হলে বহুত বাচি যাব মানুহে জনা হ'ল কি কৰিলে ক'ত কি হয় উম উম
কোনটো কৰিলে কি ভাল হয়। তাকে
এতিয়া কি ভাত পানীতো খোৱা হোৱা নাই-
অ বনাইহে আছো হৈছে আৰু।
অঁ। দিয়া ফোন কৰিবাচোন আকৌ দেই। ময়ও মানে ভাতকেইটা বনাই লওঁ উম দিয়া।